হেল্ল'?
হেল্ল'?
হেল্ল' শুনিছা নাই?
অ', শুনিছো।
অ', কি কৰি আছা?
মই এতিয়া বাহিৰ ফালে ওলাই আহিছিলো এনেই ফুৰিব।
আচ্ছা, ক'ত ঘৰ তোমৰ?
ঘৰ মোৰ নালাগেচোন মই আপোনাক পিছত কণ্টেক্ট কৰি জনাম।
আচ্ছা, জানা মানে ন'? আৰু কি কৰি আছা কি এতিয়া?
এতিয়া মই বৰ্তমান ইফালে ওলাই আহছো ৰাস্তা ফালে।
আচ্ছা। ৰাস্তাত মানে এতিয়া কি নাইট ৱৰ্ক কৰিবলৈ নেকি? বঢ়িয়া, লগত কোনোবা আছেনে নে অকলে?
অকলে আৰু কোন থাকিব লগত।
চাবা আকৌ ভূতে ধৰিব আজিকালি দিনকাল এনেই বেয়া।
অ', এই ভূত-চোট ভয় নকৰো ভূতক।
আচ্ছা, সেইটো লগ পালেহে গ'ম পোৱা যাব আও।
উম।
যেতিয়া সন্মুখত ওলাব তেতিয়াহে গ'ম পোৱা যাব আৰু ভয় খোৱা নে নোখোৱা?
উম।
পছে কিবা কৰি আছো নে কি?
এতিয়া বৰ্তমান মই একো কৰা নাই বাৰু।
জব চ'প? নে পঢ়ি আছা? আত্ছা, ঠিকেই আছে। মই
হেল্ল'? কোনে কৰিছে নো তাইক? যা যা হেল্ল'? হেল্ল', হেল্ল'? হেল্ল'?
হেল্ল', হেল্ল' শুনিছা নে নাই? এ নাই নেট তো শ্লো মাৰি দিছিলে। মই বৰ্তমান মানে মাংস বনাই আছো।
উম।
মই মানে পাহাৰৰ ইলাকাত থাকোঁ না, মই অলপ মানে পাহাৰ ফালে ফুৰিব আহি আছো খোজ কাঢ়িব।
অ', আচ্ছা। আৰু সফালে ঠাণ্ডা নে গৰম এতিয়া?
এতিয়া এইফালে বাৰু ঠাণ্ডাই মানে বতাহ মাৰি আছে ন বহুত, পাহাৰৰ এলেকা থাকো না মই।
নহয়, নহয় দিন কথাটো সুধিছো?
ঠাণ্ডাই এফালে বাৰু।
উ, উম বুজা নাই। হেল্ল'?
হেল্ল'?
আকৌ কোৱাচোন কি কৰিছা শুন ভালকে বুজি পুৱানাই।
হেল্ল'? অ', তোমাৰ নেট নেল।
হা কি কৈছা?
হেল্ল'?
আই তোমাৰ মাতটো ভালকৈ আহা নাই।
তুমিহে কিবা টাইপিং কৰি আছা। হেল্ল'?
অ', এতিয়া কোৱা?
তুমি বুলো কিবা টাইিং কৰি আছা।
অ', এই কিবা এটা চাবি, কোৱা কোৱা এতিয়া?
অ', কোৱা বুলি, মই সুধিছো বোলো সফালে বোলো ঠানণ্ডানে গৰম তোমালোকৰ?
ঠাণ্ডা ঠাণ্ডা, অলপ ঠাণ্ডা আৰু।
দিনতো একেই নে কি?
হা?
দিনতো একে নেকি?
অলপ গৰম আৰু দিনত।
আচ্ছা, বৰষুণ -চৰষুণ দিয়া নাই পিছে?
বৰষুণ নাই দিয়ে বাৰু।
আমাৰ এইফালে বানপানী হ'ব আৰু দুদিন মান, বৰষুণ দি উপচাই দিছে।
উম।
উম। পিছে ভাত পানী খালে নাই?
ভাত মই নাখাওঁ ৰাতি বাৰু।
আচ্ছা, কিয় বা?
এনেই নাখাওঁ ৰাতি।
আচ্ছা, জিম-চিম কৰা নেকি ডাইট ফল কৰি আছা নেকি?
উম জিমটো কৰো আৰু মই।
কিমান দিন?
উম্,
কেইদিন হ'ল, বছৰ নে দিন হৈছে? হেল্ল'!
দিন হৈছে, চাৰিমান
এক্স ইউ ভাষা!
ত' হেল্ল'!
হেল্ল'!
হেল্ল'!
অ'মই ভাবিছোঁ, বছৰ নে দিন হৈছে!
চাৰি মাহ হৈছে, চাৰি মাহ।
চাৰি মাহ নেকি?
উম্, পিছে কি মাংস বনাইছে এতিয়া?
এতিয়া মই তোমাৰ গাহৰি।
উম্,
আহিবা আমাৰ ফালে, মোৰ জিমতো সোমাই যাবা।
উম্, ক'ত?
এই তোমাৰ জেগাটো পাছত কম নেকি ন!
অ', হ'ব আৰু।
অ',
আচ্ছা।
কন্তেক কৰিবা পিছত।
ন, ঠিক আছে বাৰু!
তোমাৰ কিমান দিন হ'ল, জিম কৰা।
মোৰ, চাৰেতিনি। চাৰে তিনি।
উম্। বছৰ নে মাহ!
চাৰে তিনি বছৰ।
অ', বছৰ হৈছে মানে।
উম্। মানে মই যিটো জিমত কৰি আছোঁ, ট্ৰেইনাৰ মানে সেইটো। অ',
ফিছটো কেনেকে লয়?
ফিচটো তোমাৰ, তোমাৰ তোমাৰ মান্থলি হেৰি তোমাৰ পোন্ধৰশ। জইনিং তিনিহেজাৰ টকা।
উম্।
আৰু এইফালে মোৰ তোমাৰ পাৰ্চনেল তোমাৰ তেনেকে ধৰা, তেনেকে ৰাখিলে ধৰা কিমান কে, হাজাৰ টকা কে মান্থলী।
উম্।
তেনেকোৱা। চে দায় এ
বাকী খবৰ ভালেই ঘৰৰ?
অ' ভালেই। চাপ্লিমেণ্ট কি কি লৈ আছা? হেল্ল', অ বোলো চাপ্লিমেণ্ট কিবা লৈছা নে কি?
নাই লোৱা সেইবিলাক বাৰু।
এতিয়ালৈকে লোৱা নাই?
উমহু।
আচ্ছা স্কিনিয়ে নে ফেট আছে স্কিনি নে ফেট আছে?
অলপ ফেট আছে।
আছে ন।
উম।
ক্ৰিয়েটিনটো ইউজ কৰিব পাৰা ক্ৰিয়েটিনটো একো হেৰি নকৰে নহয় তোমাৰ।
এই ক্ৰিয়েটিন ইউজ নকৰো ক্ৰিয়েটিন এতিয়া।
কিয় বা?
অলপ ছয়মাহ সাত মাহমান হয় লওক তাৰপিছত ক্ৰিয়েটিন ইউজ কৰিম।
অহ'। ঠিক আছে তেনেহলে, তেনে তুমি তিনিমাহৰ পৰা ল'ব পাৰা আৰু ধুনীয়াকৈ।
উম পাৰো এনে লব, নলওঁ এতিয়া।
উম ল'লে তুমি জি এন চি ল'বা বুজিছা যদি ভাল ৰিজাল্ট লাগে ন জি এন চি ল'বা।
উম।
জি এন চি ক্ৰিয়েটিনটো বঢ়িয়া মানে বাকী বিলাকতকে তোমাৰ লাই সেইটো শ্ললি পাবা আৰু এইটো ৰিজাল্ট তুমি এসপ্তাহত পাবা।
উম।
পিছে জিমটো কি ফিটনেছৰ কাৰণে গৈ থকা হৈছে নে কিবা দিম ড্ৰীম লৈ গৈছা?
উম ড্ৰীম লৈ যোৱা নাই বাৰু।
ড্ৰীম লৈ যোৱা নাই ন, উম ঠিকে আছে তেনেহ'লে।
ঘৰত কোন কোন আছে তোমাৰ?
বাকী আৰু কোৱা।
ঘৰত কোন কোন আছে তোমাৰ?
হা এই ভণ্টী আছে দুজনী মোৰ।
উম
কথা পাতি আছে অ'। আৰু এই তোমাৰ মুৰ্গী পোৱালি কেইটামান আছে মানে সৰু সৰু ন। যে আনিছিলো সেইকেইটা ঘৰ মোৰ লগতে থাকে মানে চিঞৰি আছে এতিয়া।
অহ' পিছে এতিয়া কি কৰি আছা তুমি জব চব?
জব মানে মই তেনেকৈ জব কৰি থকা নাই মোৰ মানে যি জিমৰ পৰাই ওলাই থাকে অ পিছে
উম
জব কৰিছিলো মই তোমাৰ এৰিলো
উম
চ এতিয়া, এতিয়া জিমতে আছো। মানে এবাৰ গেম খেলিব লাগে।
গেম কি গেম খেলা?
এ তোমাৰ বডীজনী মই আগতে দুবাৰ তিনিবাৰ খেলা আছে
উম মানে তুমি অফলাইন গেম কিবা খেলা নেকি কৈছো
অঁ অফলাইন অফলাইন তোমাৰ এ ফ্ৰী ফায়াৰটো খেলিছিলো আগতে এটো বৰ্তমানলৈ নাই এনে নেখেলোঁ আইডীটো আছে এনে খেলো কেতিয়াবা কেতিয়াবা আ
মই খেলো বাৰু এতিয়াও
খেলা নেকি লাবেল কিমান আছে
লেভেল মোৰ ফিফটি ছেভেন
ফিফটি চেভেন কেতিয়া পা খেলা এইটো এইটোৱে আইদি নে প্ৰথম আই দি নে এইটো ছেকেণ্ড আই দি
দে নহয় মোৰ তিনটা আই ডি মান হ'ল খেলা মানে বেইন হৈ গ'ল আই দি কেইটা মোৰ
কেতিয়া পা খেলিছিলা
মোৰ দুহেজাৰ বাইশৰ পৰা
বাইছৰ পা ন ঠিকে আছে মই তোমাৰ ও ওঠৰতে আৰম্ভ কৰিছো
হোম
মোৰ ওঠৰত আৰম্ভ কৰিছো
অ তোমাৰ লেবেল কিমান
মোৰ ৰিল তোমাৰ নাইনটি ছিক্স
উম মোৰ চাগৈ এশ মান হল হেতেন এতিয়া
হা
মোৰ চাগৈ আগৰ আইডীটো থাকাহেতেন এশমান হ'লহেতেন
তোমাৰ উম তেইছত এটা বিক্ৰী কৰিলোঁ আই ডি মানে পুৰণা আই ডি এটা আছিলে তাৰপাছ মানে সেই তেতিয়াই মানে ওঠৰতে মই দু দুটা আই ডি খুলিছিলো ত তাৰ গেছটা দিলো এটা বিক্ৰী কৰিলো মানে দুইটাই খেলো এটা ভাইটিক দিয়া আছিলে গতিকে সেটো এতিয়া প্ৰথমতো বিক্ৰী কৰিলো তাৰপিছত নেক্সট আই ডি টো সেইটো এতিয়া বৰ্তমান
অঁ হ'ব দিয়া কালি কল কৰি আছোঁ কালি কল কৰি আছোঁ হ'ব দিয়া
উম ঠিক আছে দিয়া তেন্তে
উম